অ শুনিছো দিয়া তুমি?
হয় ময়ো শুনা পাইছোঁ ভালনে?
অ মোৰ ভালে দিয়া ৰ'বা তোমাৰ?
মোৰো ভালে ভাত খালা?
অ মই খালো ৰবা, তুমি খালনে নাই পিছে?
মইয়ো এই জাষ্ট মানে খাই পিনে উঠিলোঁ আকৌ, তাকে ভাবিলোঁ, মানে অলপমান বাতৰি চাই আছিলোঁ। তাতে এই বাতৰিবোৰ দে অলপ মনত আহিল এটা বিষয়ৰ ওপৰত ভাবিলোঁ সেই বিষয়টোৰ ওপৰত কথা পাতোঁ নেকি সেইবাবে কল কৰিলোঁ। মানে বিষয়টো মানে বিষয়টো মানে অতিকৈ মানে দৰকাৰী বিষয়ে হয়। মই ভবা বিষয়, টো ভাৰতৰ ভৱিষ্যত আজি ভাবিলোঁ এই বিষয়টোৰ ওপৰত অলপমান চৰ্চা কৰোঁ নেকি?
বা বহুত ভাল বিষয়ে ভাবিছা দেখোন বৰ্তমানতো এইটো চৰ্চিত বিষয়ে হৈ আছে আৰু ধুনীয়াকে কথা পাতিব পাৰি বিষয়টোৰ ওপৰত ভাল ভাবিছা দে কোৱাচোন কোৱা।
হয়, হয়, নিশ্চয় মানে যিহেতু ভাৰতৰ ভৱিষ্যত বৰ উজ্জ্বল বুলি মানে বহুতে বিশ্বাস কৰে। হয়নে, দেশখনৰ মানে দি বহুত জনসংখ্যা হওঁক বা যুৱ শক্তি, বা প্ৰযুক্তিগত উন্নয়ন আৰু অৰ্থনৈতিক সম্ভাৱনাই ইয়াক মানে অ, আগুৱাই নিয়াৰ শক্তি প্ৰদান কৰিছে, আমাৰ দেশখনৰ মানে যিটো ভৱিষ্যত সেই ভবিষ্যতটো আমাৰ তেতিয়া আমাৰ আহ দেশখনৰ ভবিষ্যত অ, মানে আমি নিজে উজ্জল কৰি তুলিব পাৰোঁ, যদি আমি দেশখনৰ নাগৰিক হৈ পিনে যদি আমি আমাৰ দেশখনৰ কথা নাভাবোঁ তেনেহলেটো কোনেও আমাৰ দেশৰ কথা নাভাবে আমিয়ে আমাৰ দেশখনৰ সম্পদ হয় সেইবাবে আমি আমিয়ে আমাৰ দেশখনৰ কথা ভাবিব লাগিব নহয়নে বাৰু?
হয়, হয়, তুমি ঠিকে কথা কৈছা দে, আৰু আমাৰ ভাৰতখনক জানো বিশ্বৰ আৰত দ্ৰুতগতিত বিকাশ হোৱা দেশ বুলি কোৱা নহয় নেকি আৰু ইয়াৰ মূল কাৰণ ধৰা লোৱা বৃহৎ সংখ্যক আহ বাঢ়ি অহা যুৱ সংখ্যা ভাৰতত আহ কোটি কোটি যুৱক যুৱতী আছে যিসকলে শিক শিক্ষা উদ্ভাৱন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে দেশখনৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আজিকালি সক কোনোৱে ধৰা অ', আজিকালি অ' সকলোৱে বিভিন্ন ধৰণৰ কষ্ট কৰি, পৰিশ্ৰম কৰি বিভিন্ন ধৰণৰ ওপৰত অধিষ্ঠিত হৈ পৰিছে যাৰ ফলত আজি বৰ্তমান ল'ৰা ছোৱালী যেতিয়া নতুন পথসমূহত অধিষ্ঠিত হ'ব তেওঁলোকে, তেওঁলোকৰ নতুন চিন্তাধাৰায়েদি দেখ দেশখনক আৰু অগ্ৰগতিত অ', উন্নত কৰি লৈ যায় আছে, দেশখনত ধুনীয়াকৈ বিকাশ কৰি আছে, সেইকাৰণে উঠি অহা ল'ৰা ছোৱালী বিলাকৰ অলপমান আ, মানে তেওঁলোকৰ চিন্তাধাৰা, ভাৱনাটো সলনি হয়। সেইকাৰণে দেশখনৰ আ বিকাশ হোৱাতো বহুতখিনি আগবাঢ়ি যায় আছে বা বহুতখিনি সহায় হৈছে তেওঁলোকৰ, তেওঁলোকে এইবিলাক দত অধিষ্ঠিত হোৱা কাৰনে-
হয়, হয়, হয় একেবাৰে সঁচা কথা কৈ তাতে মানে যুৱশ সঠিক সঠিকভাৱে আমি ব্যৱহাৰ কৰিব পাৰিলেহে আমাৰ দেশখনৰ ভবিষ্যত শক্তিশালী হ'ব। যদি আমি যুবশক্তিক ভালকে ব্যৱহাৰ নকৰো তেনেহলে আমাৰ দেশৰ ভবষ্যতটো উজ্জ্ব হব বুলি মই নাভাবোঁ কাৰণ এই যুৱ শক্তি অ' যুৱ শক্তিয় হৈছে যি আমাৰ উম আমাৰ মানে ভৱিষ্যয়তৰ সম্পদ হয় আমাৰ দেশৰ ভৱিষষ্যয়তৰ সম্পদ হয় এই যুৱ শক্ত সকলক যদি গুণগত শিক্ষা দক্ষতা আৰু কৰ্মসস্থাপনৰ সুযোগ দিয়া যায় তেতিয়াহে আহ ভাৰত বিশ্বৰ এক অন্যতম শক্তিশালী মানে অৰ্থনীতি হিচাপে গঢ় লৈ উঠিব যদি এই উ তেওঁলোকক ভালদৰে শিক্ষিত কৰা নাযায় বা আহ তেওঁলোকক উম এৰ এ-কি বুলি কয় ব্যৱসায়ৰ বাবে ভাল কৰ্মসংস্থান প্ৰদান কৰা না তেনেহ'লে তেওঁলোকে টো আমাৰ ভাৰতৰ ভৱিষ্যতত একো যোগদান দিব নোৱাৰিব, তেতিয়া আমাৰ যে আমি-আমি জানি থকা আজিকালি সময়ত বাঢ়ি যাই থকা এটা সমস্যাৰ উৎপন্ন হব নিবনুৱা সমস্যা যদি তেওঁলোক ভালদৰে শিক্ষিত নহয় বা কৰ্ম পন তেওঁলোকে একো নাপায় আজিকালি যিহেতু আমি জানোৱেই যে বহু যুৱক যুৱতীয়ে ভালদৰে স-শিক্ষিত হোৱাৰ পিছতো তেওঁলোকে কৰ্ম সংস্থান নাপায় যাৰ ফলত মানে তেওঁলোকৰ বহুতে অসুবিধা হয় আৰু যাৰ ফলত এই নিবনুৱা সমস্যাত বৃদ্ধি পায়, আ, সেইকাৰণে মই ভাবো যে আমি যদি যুৱক সকলক ভালদৰে এ, গুণগত শিক্ষা দি বা দক্ষতাৰ সহায়ত বা বিভিন্ন ধৰণৰ কৰ্ম সংস্থাপনৰ সুযোগ আ, দিওঁ তেনেহ'লে আমাৰ ভাৰত খন মানে অ', সঁচাকৈ বিশ্বৰ অন্যতম শক্তশালী দেশ হিচাপে পৰিগণিত হব, নহয়নে বাৰু? বাৰু তুমি এই হয় বাৰু তুমি শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যত কেনেকুৱা বুলি ভাবা
শিক্ষাৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যতে যথেষ্ট খিনি পৰিৱৰ্তন আনিছে ইয়াৰ আৰু যিখিনি পৰিৱৰ্তন সেইখিনি আমি একদম মানে আমি ধৰা কোনোফালেদি অৱহেলা কৰিব নোৱাৰি ডিজিটেল শিক্ষাই হওঁক বা অনলাইন পাঠদানে হওঁক স্মাৰ্ট ক্লাছৰ ব্যৱস্থা আৰু নতুন উন্নত কৰিবলৈ যথেষ্টখিনি উন্নত কৰিছে চেষ্টা কৰিছে নহয় দিয়াচোন যথেষ্টখিনি উন্নত কৰি পেলাইছে এতিয়ালৈকে, আৰু ভৱিষ্যতে অধিক শি-শিক্ষিত আৰু দক্ষ নাগৰিক গঢ়ি উঠিব বুলি আশা বোৰ আশা আমি কৰিব পাৰো, কাৰণ আ ধৰা শিক্ষাই শিক্ষাই হ'ল এ, ভাৰতৰ যে যিমানখিনি এতিয়কে উন্নতি হৈছে বা আ-ভৱিষ্যতে যিমান খিনি উন্নতি কৰিব তাৰে মূল কাৰণ হল শিক্ষা যদি মানে ভাৰত-ভাৰতৰ ভৱিষ্যয়তৰ আ-মানে উন্নতি হোৱাত যিমান খিনি নাগৰিকে সহায় কৰিছে বা যিমান খিনিত ছাত্ৰ সেই ছাত্ৰ ছা যিমান খিনি সহায় কৰিছে, তেওঁলোকে যদি তেওঁলোকৰ শিক্ষা নাথাকিলে হয় আমাৰ আমি ভাৰত খন জানো ইমান খিনি জিলিকিব পাৰিলে হয় কোনো পধ্যে নোৱাৰিলে হয় অসম্ভৱ কথা শিক্ষাৰ অবিহনে কোনো মানুহৰে বা কোনো দেশৰে বিকাশ নহয় আজি আমাৰ শিক্ষা ব্যৱস্থাটো এ অতিকে উন্নত কাৰণে আমাৰ ভাৰতখন বিভিন্ন ধৰণে অ-অৰ্থনৈতিক হওক সামাজিক হওক বিভিন্ন ৰাজনৈতিক হওক বিভিন্ন ক্ষেত্ৰত আমাৰ বিকাশ কৰিব পাৰিছে সেইকাৰণে শিক্ষা জগতত ভাৰত ভাৰতৰ ভাৰতৰ ভৱিস্যত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু মই ভাবো এই শি শিক্ষা, শিক্ষা মই ভাবোঁ এই শিক্ষা, শিক্ষাৰ এনাজৰীডালত ভাৰতৰ ভৱিষ্যত যিটো এটা বিষয় সেই বিষয়টো মানে এ চৰকাৰে অৱগত তাত এ ভিতৰুৱা কৰি দিব লাগে, যাতে আহ উঠি অহা ল'ৰা ছোৱালী খিনিও এই ভাৰতৰ ভৱিষ্যতৰ কথা ভালকৈ বুজিব পাৰি বা আমাৰ ৰাজ নীতিৰ কথা কি কেনেকুৱা কি ভাৰতৰ কেনেকুৱা কি কৰিলে ভাৰতৰ ভৱিষ্যতত আগবাঢ়ি যাব সেইবিলাক যাতে অন্তৰ্ভুক্ত পাদনত অন্তৰ্ভুক্ত কৰি তেহে মই ভাবো আমাৰ দেশখনৰ আৰু অধিক উন্নতি হব।
এ আ বিজ্ঞানৰ প্ৰযুক্তিৰ ক্ষেত্ৰতো ভাৰতে এই ও বহু পৰিমাণে আগবাঢ়ি গৈছে দিয়াচোন। এ এই ক্ষেত্ৰত মানে ভাৰত তৰ সম্ভাৱনা অত্যন্ত বেছি দেখা পোৱা যায়। আ যেনে আজি কালি আমি সকলোৱে ব্যৱহাৰ কৰি থকা কৃত্ৰিম বুদ্ধিমত্তা যাক আমি এই আই বুলি কওঁ আ আজিকালি যোগটো যিহেতু এ আই বুলি ক'ব পাৰি কাৰণ সকলো ধৰণৰ বস্তু, আমি যদি যিকোনো আমাক তথ্য হওঁক বা বাৰ্তা যিকোনো আমাক বিষয়ৰ ওপৰত কিবা জানিব লাগিলেও আমি যদি সেই কৃতিম বুদ্ধিমতাত যদি আমি সেই বস্তুটোৰ বিষয়ে এ সুধো বা বস্তুটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰো তেতিয়া আমি অতি সহজে তাৰ পৰা আমি তথ্যখিনি লাভ কৰিব পাৰো। যাৰ ফলত আমাৰ বহুখিনি সহায় হয় বা আমি যদি কেতিয়াবা আমাৰ হাতত সময় নাথাকে আমি সেই কৃক্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আমি আমি এ ব‌হু সময়ৰ ভিতৰতে মানে কম সময় মানে ছেকেন্দ ভিতৰতে আমি এই সৈতো বিষয়ে। আহ, মানে বিস্তিতভাৱে আমি জানিবলৈ পাম। যাৰ ফলত আমাৰ বহুখিনি সুবিধা হয় আৰু এই বিজ্ঞানৰ প্ৰযুক্তিৰ উ ফলত মানে আহ বহুত আহ বহুজন মানুহক, বহুজন বিজ্ঞানী, আহ মহাকাশ গৱেষণাৰ বাবে গৈছে আহ তথ্য প্ৰযুক্তি হওক বা ৰবতিক্স আৰু জৈৱ প্ৰযুক্তিৰ দৰে এই ক্ষেত্ৰত মানে ভাৰত ইতিমধ্যে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। ভাৰতে মানে ভৱিষ্যতে এই ক্ষেত্ৰসমূহে নতুন কৰ্ম সংস্থাপন সৃষ্ট কৰিব বুলি মই ভাবো, আৰু যে আজিকালি যিহেতু আমি পায়ে আছো যে এজনৰ পিছত এ এজন আহ বৈজ্ঞানিকসকলে মানে আহ মহাকাশ গৱেষণাৰ বাবে গৈ আছে যাৰ ফলত মানে বিভিন্ন ধৰণৰ গ্ৰহত তেওঁলোকে অৱতৰিত হৈছে। বা তেওঁ গৈছে আহ তাত তেওঁলোকে তথ্য বিভিন্ন ধৰণৰ তথ্য আহৰণ কৰিছে যে মংগল গ্ৰহ হওক বা চন্দ্ৰ হওক এই সকলোবোৰ তেওঁলোকে মানে আহ গৈ পিনে নিজৰ আহ গৱেষণা চলাইছে যাৰ ফলত আমি গম গম পাওঁ যে তাতে অ' মানে অনাগত দিনত আমাৰ ভাৰতৰ মানে যিবিলাক মানুহ আছে মানুহবোৰ গৈ পিনে তাতে বাস কৰাৰ উপযুক্ত হয় নে নহয়? তাতে কেনে পানীৰ পানীৰ পৰিমাণ আছেনে নাই পানী আছেনে নাই তাতে অক্সিজেনৰ পৰিমাণ কেনেকুৱা তাতে গ'লে মানুহে বাস কৰাৰ বাবে গ্ৰহটো উপযুক্ত হয় নে নহয়? এই সকলোবোৰ তথ্য আমি মানে সেই মহাকাশ গৱেষণাৰ জৰিয়তে জানিবলৈ পাইছো। আৰু তাৰ লগতে এই জৈৱ প্ৰযুক্তি এইটো মানে অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হয়, এই জৈৱ প্ৰযুক্তিৰ জৰিয়তে মানে এ আমাৰ খেতিৰ যিখিনি কাম আছে বা খেতি-বাতিৰ যিখিনি কৃষি যিখিনি উৎপাদন হয়, সেই সকল হয় হয়, শুনা পাইছো। তুমি, শুনা পাইছেনে?
অ' অ' পালো দিয়া, এতিয়া কোৱাচোন।
হয়, তাকে কৈছো যে এই জৈৱ প্ৰযুক্তিৰ জৰিয়তে আমাৰ কৃষি ক্ষেত্ৰত বহুখিনিয়ে মানে সুবিধা হৈছে, বিভিন্ন ধৰণৰ আমি যেনেকে কৃষিৰ উন্নত সঁজুলি ব্যৱহাৰ কৰি আছোঁ আধুনিক কৃষি প্ৰযুক্তি ব্যৱহাৰ কৰি আছোঁ বা উন্নত মানৰ বীজ বা জলসিঞ্চন ব্যৱস্থা ডিজিটেল কৃষি ব্যৱস্থা এই সকলোবোৰ মানে এই জৈৱ প্ৰযুক্তিৰ জৰিয়তে হৈ আছে। তাৰ ফলত মানে মই ভাবো যে অনাগত দিনত আমাৰ ভাৰতখন বহু পৰিমাণে আগবাঢ়ি যাব।
হয় হয়, তুমি ঠিক কথাই কৈছা বাৰু। অ' আৰু অৰ্থনৈতিক ক্ষেত্ৰতো আমাৰ ভাৰতৰ ভাৰতৰ ভাৰতত যথেষ্ট। ভাৰতে যথেষ্টখিনি আগ বাঢ়ি গৈছে অৰ্থনৈতিক ভাৱেও ধৰা উৎপাদন উদ্যোগ হওক সেৱা খণ্ড কৃষি তথ্য প্ৰযুক্তি আৰু ষ্টাৰ্ট আপ উদ্যোগৰ বিকাশে দেশৰ আয় বৃদ্ধ কি কৰিছে আৰু অধিক আহ বিনিয়োগ যদি আহি থাকে তেনেহ'লে উদ্যোগ বিলাকো বৃদ্ধি বাবে বৃদ্ধি পাব ধৰা কৃষিৰ ক্ষেত্ৰতে এতিয়া তুমি ধৰা আ এ আই তুমি যে কলা অলপ আগতে আৰ্টিফিচিয়েল ইন্টেলিজেন্ঞ্চ তা এ আই ব্যৱহাৰ কৰি ধৰা মানুহে বিভিন্ন ধৰণৰ ইণ্টাৰনেটৰ জৰিয়তে মানুহে মা হা খেতি কৰা যা মাটিখিনিত কিমান মাটিৰ কিমান পিটছ্ লাগিব বা তাত কিমান ৰাসায়নিক দ্ৰব্য চিটাব কিমান পৰিমাণে চিটাব বা কেনেকুৱা ধৰণৰ আহ কিছুমান মানুহে ধৰা আ পোক পোক কীট পতংগ ধৰা মানুহৰ আহ মানে সাৰটো মাটিৰ যিখিনি সাৰ আছে ইখিনি ৰক্ষা কৰাত সহায় কৰে ত মানুহে ইয়াই ইন্টাৰনেটতো চাই কোন কোনবিধ পোক পতংগ আনিলে মানে মাটিখিনিৰ সা পচন সাৰ উৎ উৎপন্ন হব বা মাটিখিনিৰ কিমান ৰাসায়নিক সাৰ প্ৰস্তুত কৰিব এ সেইবিলাক তাৰ ওপৰতে নিৰ্ভৰ কৰে বা আ আ আগৰ দিনৰ মানুহবিলাকে ইমান সি ভালকে গম পোৱা নাছিল আৰু বৰ্তমানৰ মানুহ বিলাকে ইণ্টাৰনেটৰ জৰিয়তে বা বিভিন্ন মোবাইলৰ আ মোবাইলৰ জৰিয় তেএই কথাবিলাক ভালকে গম পোৱা যায় আৰু অ অ এইবিলাক ক্ষেত্ৰতে অকল এইখিনি ক্ষেত্ৰ বুলিয়ে নহয় পৰিৱেশ সংৰক্ষণতো ভাৰতৰ ভূমিকা যথেষ্ট খিনি অন আহ পিছতে পৰি পৰিৱেশ সংৰক্ষণ অতি গুৰুত্বপূৰ্ণ বিষয় হৈ হৈয়ে থাকিব দিয়েচোন, লগতে সৌৰ শক্তি বায়ু শক্তি আৰু অনান্য নবীকৰণযুক্ত শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰি ভাৰত অধিক পৰিৱেশ বান্ধৱ দেশ হৈ পৰিছে, আহ যিবিলাক মানে এই-এই সকলো বিলাকে মিলি আমাৰ ভাৰত দেশ ধৰক আগুৱাই নিয়াত যথেষ্টখিনি সহায় কৰিছে। আহ বিকাশ যথেষ্ট খিনি হৈছে এইবিলাক। বৰ সহায়তে।
হয় একেবাৰে সঁচা কথা কৈছা দে ই মানে আহ স্বাস্থ্যৰ ক্ষেত্ৰতো বহুখিনি আমাৰ, মানে যোগদান আগবঢ়াইছে আৰু এ যেনে চিকিৎসা বিজ্ঞান হওক বা স্বাস্থ্যৰ সেৱাৰ উন্নয়নে, দেশৰ জনসাধাৰণে অধিক সুবিধা প্ৰদান কৰিছে, মই ভাবো যে এইবোৰ যিবিলাক সুবিধা আছে এই সকলোবোৰে মানে মই ভাবো, যে অনাগত দিনা আমাৰ ভাৰতখনক বহুখিনি শক্তিশালী দেশ হিচাপে মানে, এ পৰিচিত কৰিব বিশ্বৰ সন্মুখত।
হয়, হয়, তুমি ঠিক কথাই কৈ ছা।
হয়, ঠিক আছে বাৰু, হয় হয় মোৰো একে মোৰো বহুখিনি অভিজ্ঞা এটা হল তোমাৰ লগত এই বিষয়ত কথা পাতি ঠিক আছে বাৰু আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম আজিলৈ ধন্যবাদ
ঠিক আছে আজিলৈ সামৰো
হয়